কি কৰি আছা?
এ এনেই আছো ক, তুমি?
মই এনেই আছো, ভাত পানী খালা?
ভাত পানীতো খোৱা নাই বৰ্তমান চাহ খালো, তুমি?
মইও ভ চাই খাইছো বাৰু ভাত পানী খোৱা নাই এতিয়ালৈকে।
অঁহ আচ্ছা ঠিকে আছে। পিছে ঘৰত চবৰে ভালে? মই ভালেই বাৰু ঘৰতে আছো এতিয়া মই বাৰু কতো নাই বৰ্তমান।
অঁহ, মানে তই- মই ঘৰতে আছো, তুমি কি পঢ়ি আছা নেকি?
এতিয়া তোমাৰ পঢ়া কম্লিট হৈছেহে মানে এ কমপ্লট হৈ গ'ল তোম বি এ কমপ্লি হৈ গ'লে তোমাৰ তিনিাহ মান হৈ গ'ল। ত' বি এ কমপ্লি কৰি পেলাই এতিয়া মই মানে বিজনেছ এটা খুলিছো সৰুকে
কিহৰ বিজনেছ খুলিচা
এতিয়া তোমাৰ মই এতিয়া ধৰা এটা ব্ৰইলাৰ বিজনেচ আৰু এটা ধৰা তোমাৰ গেলামালৰ দোকান এখন খুলিছো
অ
তোমাৰ ব্ৰইলাৰ বিজনেচটো তুমিও কৰিব পাৰা কৰা যদি
মোৰ ইয়াতে ছাগলী আৰু হাঁহৰ বিজনেছ আছে
অ আচ্ছা ছাগলী হাঁহ বিজনেছ কৰিছা নেকি
হয়
আমাৰ ব্ৰইলাৰ বিজনেছত বেছি ফাইদা আছিল তোমাৰ তুমি এইটো কৰিলা কিন্তু ব্ৰইলাৰ বিজনেচটো তুমি কৰা যদি ইণ্টাৰেষ্ট আছে যদি কৰিব পাৰিবা মানে তোমাৰ এতিয়া প্ৰথমতে চোৱা ধৰা প্ৰথমতে ঘৰখন বনাব লাগিব ধৰা মাটি অকমান লাগিলে মাটিটো তোমাৰ থাকিবই ধৰা ঘৰৰ পিছফালে তাতে ধৰা অ ঘৰৰ পিছফালে ধৰা বাঁহ আৰু খেৰ বাঁহ আৰু খেৰহে লাগে প্ৰথমতে বাহ আৰু খেৰ দি ধৰা ঘৰ বৰধানতে ঘৰখন বনাই ললা অ তাৰপিছত মানুহ ধৰ অ মানুহ লগাই দিলে দুজন মান ইহঁতে বনাই ক্লিয়াৰ ক্লিয়াৰ কৰিলে তোমাৰ ঘৰ ৰুমটো মানে বাহৰ পৰা মাটি চাতি ভৰাই পুৰা মানে ঘৰটো বনাই দিলে আ তোমাৰ
ছাগলী ছাগলী গৰাল আছে ছাগলী গঁৰাল চাৰিটামান আছে আৰু এইফালে হাহনি গঁৰাল আছে পাঁচ ছয়টা মান
অ আচ্ছা ঠিকে আছে তুমি এস্ক চাকৈ বনাবা তোনো ব্ৰইলাৰ তাত ব্ৰইলাৰ তোমাৰ বেছি ফাইদ হ'ব যোনটো কোম্পানী পা যদি কৰা তুমি কোম্পানীয়ে তোমাক দিব ব্ৰইলাৰ দিব দানা দিব পানী মানে আদি কৰি যিমান যি লাগে তোমাক চব দিব ধৰা কেমিকেলৰ পৰা মানে তুমি যোনটো ব্ৰইলাৰ বিজনেছ তুমি অকলে কৰিব নোৱাৰা ধৰা তুমি পাট পাৰ্টনাৰশ্বিপ কৰিব লাগিব বা ফেমিলীৰ মদত হেৰি হেল্প ল'ব লাগিব ঘৰত ধৰা তুমি তই যদি চাফা চাফ চিকুণটো ডেইলি কৰিব লাগে তেনেকৈ তুমি চাফ চিকুণ কৰিবতো ডেইলি লাগিব
লাগিব বাৰু এইটো গম পাইছো মই কৰি পাইছো না ব্ৰইলাৰ ফাৰ্মৰ এদবা কাম তাতে ভুচি চুচি আনিব লাগে লৰাব লাগে
অ এইবোৰেই কাণে হয় নে পাৰ্টনাৰশ্বিপ কৰিলে পাঁজন মানৰ লগত পাৰ্টনাৰশ্বিপ কৰিলে তোমাৰ ফাইদা হ'ব ধৰা তুমি এতিয়া ধৰা এটা এজনে ধৰা ভুচি খিনি তোমাৰ যোনো দানা টো উল্টা পোল্টা কৰি চাফা কৰিলে এজনে দিলে, এজনে কেমিকেল দিলে, এজনে চাফা কৰিলে, এজনে কিবা কৰিলা ত' তাতে এতিয়া গৰমৰ দিন বাৰু অলপ প্ৰব্লেম হয় ঠাণ্ডা দিনত বেছি ভাল তোমাৰ যোনটো ব্ৰইলাৰ এতিয়া তৰা এ সেনেকৈ কৰিব পাৰিলা তো তোমালোকৰ এতিয়া ফাইদা আকৌ যোনটো জীপনটো ব্ৰইলাৰ যোনটো দানা ধৰ গুটো ওলাব লাষ্টত সেই গো টো তোমালোকে এটা বেলেগ সেইটোৰ লগতো এটা সৰুকৈ বিজনেছ কৰিব পাৰা যোনটো মাছৰ বিজনেছ অ তাত অ তাত পুখুৰী এটা খুন্দি তোমালোকে তাত ধৰা পুখুৰী এটা খান্দি তাত ধৰা মাছ এৰিলা আৰু এইখিনি মানে তাত দি দিলা তুমি বেলেগ দানা দিব নালাগে সেইটো দানাৰ লগতে মানে সাৰৰ লগতে মাছটো মানে তোমাৰ বহুত ডাঙৰ ডাঙৰ হৈ যাব সেইটো চাইজত যোনটো তোমাৰ সেইটোতো অলপ দুটা ফাইদা হ'ব যোনটো ব্ৰইলাৰটো কৰিলে সেইটো কাৰণে কৈছে মানে তুমি ব্ৰইলাৰটো কৰা যদি তোমাৰ বেছি ফাইদা আছে বুলি
অ সেনেকোৱা হ'লে মানে পুখুৰী পুখুৰীৰ ওপৰতে খুলিব লাগিব ব্ৰইলাৰ ফাৰ্ম আৰু তাতে হেৰি চাঙৰ
অ' সেইটোৱে কৰিব। অ' সেটো চিষ্টেমত খুলিব লাগিব তুমি পুখুৰীৰ ওপৰতে চাংঘৰ চিচটেম বনাব লাগিব তুমি যোনটো মানে ধৰা এটা যোনটো খৰালি কালত বনাব পাৰিবা যোনটো শুকান হৈ থাকিব তেতিয়া বহুত শুকাই যাব ধৰি লোৱা পুৰা মানে গাত খানিৰ পৰা ধাত ধুনীয়াকৈ মানে খুটাতো বাঁহৰ নহয় তোমাৰ চিমেণ্টৰ যোনটো তোমাৰ ঢালাই কৰি মানে খুটাকেইটা খুটা চাৰিটা বহাই ললা ধুনীয়াকে আৰু মাজত মানে ধৰা হেৰিদি বাঁহেদি গোটা বাঁহেদি বনালা তোমাৰ হৈ গ'ল ন সেনেকে কৰিব পাৰি মানে তুমি যদি ইণ্টাৰেষ্টেড আছে মোক কণ্টেক্ট কৰিব পাৰিবা মই ইণ্টাৰেষ্টেড আছো মানে পাটণাৰশ্বিপট কৰিব' পাৰি ময়ো কৰিম মানে এইটো বিজনেছ আৰু যাতে যিহেতু মই বাৰু কৰিয়ে আছো এতিয়া
মই কৰি আছো বাৰু এতিয়া ছাগলী আৰু হাঁহৰ বিজনেচ
অ
মই কৰিম বুলি কৰিম বুলি ভাবিছো বাৰু ব্ৰইলাৰৰ অলপ মানে অসুবিধা হৈ আছে তাৰ কাৰণে মানে অলপ কৰিব পৰা নাই আৰু পইচাটো অসুবিধা ছাগ অ' ছাগলী বিজনেছত আছে না ছা ছাগলী আৰু হাঁহৰ বিজনেছ আছে তাতে অলপমান অসুবিধা হৈ আছে আৰু এতিয়া তাতে বৰষুণ দি আছে না
উম, তোমাৰ কি আৰু ছাগলী বিজনেছত তোমাৰ তোমাৰ ছাগলীক ধৰা তুমি ভিটামিন খুৱাব লাগিব পাত কাটি কাটি দিব লাগিব তোমাৰ হাঁহক ধৰা টুহগুৰি খুৱাব লাগিব টুহগুৰিৰ লগতে অলপ কিবা ধানো দিব লাগিব সিহঁতে ধৰা যোনটো ভাল পাই আকৌ সিহঁতক তোৰ এৰি দিব এৰি দিলো চাবও লাগিব ছাহক আৰু ছাগলীক নহয় জানো উম তো নাচালেতো তোমাৰ কোনোবাইতো কিবা কৰি দিব অবেচলি কোনোবাই মাৰি দিব কোনোবাই কিবা কৰি দিব তুমিতো সেকাৰণে এটা কাম কৰিবা মানুহ ৰাখি ল'বা যোনটো হাঁহক হা হাঁহটো হাঁহক যোনে আছে তাক হাঁহে চাব দিবা যোনে ছাগলী মানে এজনক ছাগলী চাব দিবা এনেকে মানুহ ৰাখি লবা তে তুমি ব্ৰইলাৰ বিজনেছত অলপ মানে হেৰি কৰিব পাৰিবা তেতিয়া
অ' তুমি যদি ছাগলী বা হাঁহৰ বিজনেছ কৰা মোক কণ্টেক্ট কৰিব পাৰিবা। হাঁহ হাঁহৰ মানে এতিয়া দাম আছে না অহ
এটা বিজনেছ কৰিম বুলি ভাবি আছো যোনটো কাপোৰৰ বিজনেছ কৰিম বুলি ভাবিছো এতিয়া লাহেকে
অ কাপোৰ আৰু ব্ৰইলাৰ বিজনেছ কৰিবা নে কি আকৌ লাহেকে তুমি
উম মানেতো ব্ৰইলাৰটোতো কৰিমেই তোমাৰ এতিয়া কাপোৰৰটো কৰিম আকৌ কাপোৰৰ বিজনেছটো তেতিয়া তোমাৰ এটা মেচিন আনিম যোনটো তোমাৰ ত্ৰিশ চল্লিশ হাজাৰ টকা পৰিব এতিয়া মানে এইখিনিত ইনভেষ্ট হেৰি মানে এতিয়া প্ৰফ ইনভেষ্টটো কৰিলো। যদি প্ৰফিট হয় তেতিয়া আনিম এটা মেচিন কিন্তু কাপোৰ প্ৰিণ্ট কৰা যেনেকৈ এতিয়া তোমাৰ প্ৰিণ্ট কৰি কৰি পুৰা ধুনীয়াকৈ দিম আৰু প্ৰিণ্ট কৰি কৰি বনাম
অ' মানে নিজে বনাম বুলি ভাবিছা আৰু
অ' নিজেই মানে মই মানে এইটো মানে শিকি আহিছো মানে তোমাৰ এখন দোকানত আগতে মানে পাৰ্ট টাইম জব কৰিছিলো যেতিয়া কলেজত আছিলো তেতিয়া মান মই শিকি আহিলো যে এইটো কেনেকে কি কৰিব লাগেতিয়া মানে মই জানো যে কেনেকে প্ৰেন্ট কৰে কেনেকে কি কৰিলে কেনেকে কি হয় মানে এতিয়া যিহেতু তোমাৰ এতে গৰমৰ দিন চলি আছে বিশেষকৈো তোমাৰ এতিয়া যদি মই মেচিনটো আনো তোমাৰতো হাফ স্পৰিিং হাত কটা স্পৰ্িং হাফ পেণ্ট এতিয়া এইটোৱে চলিব মডাৰণতছে এইটোৱে চলি আছে এতিয়া প্লাছ তোমাৰ এতিয়া তোমাৰ ফিফা ৱৰ্ল্ড কাপ চলি আছে তাতে যেনেকৈ ষ্টিকাৰ আপোনাক লগাই দিব লাগে ষ্টিকাৰৰ যোনটো মেচি ৰনাল্ডো নেমাৰ এইবিলাকৰ তোমাৰ আদি কৰি যিমান ফুটবলাৰ আছে মে' বি বি এইবিলাকৰ যিমান হেৰি আছে এইবিলাক লগাই দিলে মানে তোমাৰ অলপ হেৰি হ'ব আৰু
অ
ধৰা মানে বিক্ৰী হ'ব যেনে যিহেতু সিহঁতে মানে যোনে ধৰ এইবিলাক ভাল পাই ভালে পায় লৰা যোন যে এ মডাৰ্ণ জেনেৰেশ্যন এইবিলাকে ভাল পায় লৰা চোৱলে আকৌ যেনেকৈ তোমাৰ এতিয়া এটা মানে নিজৰ ফটো লগাব পাৰ মানে এটা মেচিনটো পাৰে নহয় নিজৰ ফটো এখন দি পেলাই মানে জীপকাাই হেৰি কৰি পেলাই সেইটো চলাব পাৰে সেইটো কৰিলে আৰু তোমাৰ বেছি ফাইদা হব তোমাৰ এইটো যদি কবা তুমি ধৰা মেইন কাপোৰৰ দাম যদি দুশ টকা হয় ন সেই ফটোখন চপালে তুমি মিনিমাম মিনিমাম তুমি পোন্ধৰশ টকৈকেৰেট দ ল'ব পাৰা চলাটো
অ' এতিয়া বাৰু কাপোৰৰ এতিয়া গৰমত না কাটা গেঞ্জি হাফ গেঞজি এইবিলাকৰ পুৰা হেৰি চেল হৈ আছে বাৰু বেছিকে অ
তুমি ইণ্টাৰেষ্টটো থাকিলে ক'বাত কণ্টেক্ট কৰিবা মোৰ লগত পাৰ্নাৰশ্বিপতো কৰিব পাৰা
অঁ মানে অ এনে এনে তোমাৰ ঘৰ ক'ত আছে
মোৰ এনেই ঘৰ তোমাৰ মোৰ ঘ এতিয়া মানে তোমাৰ তেজপুৰত
তেজপুৰ কোন জগাত আছেপোনাৰ
তেজপুৰ মেইন টাউন
তেজপুৰ মেইন টাউন মেইন টাউনৰ হেৰি জ জেগাটোৰ নাম
এজৰ নাম তোমাৰ পৰুৱা
পৰুৱা পৰুৱা চাৰিআল নেকি এইফালে গৈছো বাৰু মই
উম তাতে আছে বাৰু আহিবা এদিন লগ কৰিম চাই যাবা মোৰ বিজনেচটো কি কি আছে তুমি
অ অ মোৰ মোৰ গুৱাহাটীৰ বেলতলাত আছে ঘৰ তেজপুৰ মানে গৈ থাকো না মই কিবা ছাগলী তাগলী হাঁহ চাঁ নিয়ে নাই
ক্ষেত্ৰত গৈ থাকোঁ দিয়া এবাৰ গ'লে তোমাক লগ কৰিম কণ্টেক্ট কৰি আহিম
অ আহিবা আহিলে মানে কনটেক্ট কৰিবা মোক হাহনি যদি ছাগলী যদি লাগে লৈ যাব পাৰিবা
গ'লে মই হাঁ লোহিম দিয়া
আহ তেতিয়া তাতে এতিয়া আৰু গৰম দিনা হাঁহনি আৰু মুৰ্গীৰ হেৰি কি ছাগলীৰ দামটোো অলপ বাঢ়ি আছে না
উ
আচ্ছা ব্ৰইলাৰ কেজি কিমানকে দিয়া
তোমাৰ এতিয়া ব্ৰইলাৰ কেজি ধৰা যোনটো নিজে তুমি এতিয়া দোকানতো এতি তোমাৰ গোটা এনেকৈ'লে দুশ টকা কেজি চলে যোনটো তুমিয়া কোম্পানীকটিভাইটো তুমি সত্তৰ টকা চল্লি কা পঞ্চছ টকা কেজি হিষ্টাপমত দিবাগিব
অ অ
সিহঁতে য তোমাক বেছ তোমাক সিহঁতে চল্লিছ টকানেই দিব দামটো মানে তোমাৰ যিমান টকা দিলে তোমাৰ লাভেই হ'ব গম পাইছা।
অ সেইটো হয় বাৰু লাভটো হয়।
অ এটা ধৰ এটা ইনজেকশ্যন থাকে ইনজেকশন দিলে তোমাৰ ব্ৰলাৰটো যোনটো এক কেজি ব্ৰইলাৰটো তুমি পাঁচ কেজি কৰি দিবা পৰা এনেকুৱা ধৰণৰ এটা আহ দি থাকে তুমি সেইটো কৰি প্ৰফিট কৰিব পাৰা মানে গম পালা। সেইটো কাৰণেই ভাবিচো ব্ৰইলাৰটো দুটা দুটা ফাইদা আছে মই ব্ৰলাৰ বিজনেই কৰিম বুলি ভাবি আছোঁ।
অ', ময় তাকে ভাবি আছিলো ব্ৰইলাৰ বিজনেছ কৰিম বুলি ভাবি আছিলো।
এতিয়া ভাবিছো যে এটা এটা বিজনেছ এটা কৰো কি বিজনেছ কৰোত এইটো এনেকৈ কৰি এতিয়া মানে ভাবিছো আৰু সেই কৰিম বুলি এইটো কৰিলো মানে লাভেই আছে তোমাৰ।
হ'ব বাৰু এবাৰ চাম বাৰু মই অলপমান
খেতি বাতি কৰিছে নে নাই ঘৰত?
খেতি বাতি কৰা আছে মানে।
খেতি বাতি কৰা আছে নেকি?
অ', ধানৰ খেতি কৰা আছে ঘেঁহু।
অ', ঠিকে আছে আমাৰ খেতি বাতি পৰা মানে লাগি আছো। ছ পথাৰত তোমাৰ মেইন পথাৰত এ তোমাৰ ধান আকৌ বাৰীত তোমাৰ আদি কৰি লগাই দিছো পুৰা চব্জি খেতি এখন মানে ধুনীয়াকৈ হেৰি আছে মোৰ এখন ডাঙৰ ফিল এখন আছে তাত মানে পুৰা খেতি কৰি হাল বাই তাত পুৰা ছাইডে বডি ভেন্দি জিকা ভোল ৰঙালাও আদি কৰি পুৰা লগাই দিছো মানে তাতো মানে তোমাৰ ইনভেজ ইনভেজ কৰিছো দুজন তিনিজন আছে আৰু দুজন আছে দুজন তাত দুজন মানুহ ৰখাই থৈ দিছো মানে সিহঁতে মানে পুৰা চোৱা চিতা কৰে আৰু
অ আমাৰো এনেকুৱাই আছে বাৰু ৰ ৰঙালাও ৰঙালাও আলু আলু নহয় আলু বোলে হে কিবা তিঁহৰ এইবিলাকও খেতি আছে বাৰু।
উম ঠিকে আছে এনেকৈ হ'ব লাগে এনক লগাই দিছোঁ এনেই পৰা চাই থাকে চব। পুৰা ধুনীয়াকৈ কৰি দিয়ে আৰু সিহঁতক কৈছো এনেকে তেনেকে কৰিব মানে মই চাই চাব যাওঁ এবাৰ এবাৰ দুবাৰ দিনত সিহঁতে বাকী নিজে কৰি মানুহ কেজনক মানে মই মান্থলি চিষ্টেমত চেলাৰ দিও আৰু সিহঁতক। মান্থলি ইহতক চেলোৰীটো তেতিয়া সিহঁতে মানে কামটো কৰি থাকে ধুনীয়াকৈ।
আমাৰ বাৰু মই নিজে চাওঁ বাৰু এনে ৰখা নাই মানুহ চানুহ।
উ মানে মোৰ এতিয়া ধৰা কাপোৰ ওপৰ তাতে বিজনেছ বিলাক কৰি আছো তাতো থাকিব লাগে মই চব জেগাত থাকিব নোৱাৰোঁ। এনে সেইনে সিফি ঘূৰি থাকিব লাগে যে মানে ৱ ৱ চবতে ঘূৰি দি আৰু এপাক দুবাক। মানে মই মেইনকৈ ধৰা হেৰিত থাকোঁ আৰু মেইন প্ৰথম মেইন বিজনেছচটো মোৰ যোনটো তাত থাকোঁ আৰু। ইমান বেছি থাকিবো নোৱাৰু কেইটাত মানে অলপ অলপ থ-থাকিব পাৰো অলপ চাই চাই আৰু। কি হৈছে কি হোৱা নাই বডি ডাঙৰ হৈছে ঔষধ মাৰিছে পোকে খাইছে নেকি। আদি কৰি এইবিলাক চাব লাগে ন তেতিয়া তোমাৰ হ'ব। যদি এইটো তে বাৰিষা চিজন বস্তুবিলাকৰ দামটো বহুত হয় ন। কিন্তু বস্তু বস্তুবিলাকৰ দাম বেছি হয়। এনে তোমাৰ দাম হোৱাৰ কাৰণে নিজে খেতি কৰিছোঁ ধৰা নিজেও বেচিবও পাৰিম আৰু নিজেও ঘৰত খাবও পাৰিম।
উম।
ত তেতিয়া মোৰ ফাইদাও আছে ধৰা। খেতিতো ফাইদা আছে তোমাৰ এজন মানে মানুহ মই পইছোঁ আৰু এজনক কৈছোঁ যে তোমাৰ কৈছোঁ তেওঁক এনেকে তেনেকে তোমাক মই আপোনাক মোৰ যোনটো মাল মানে খেতি কৰিছোঁ মালটো তোমাক মই হ'লচেলত দিম আপুনি মোৰ পৰা ল'বনে। তেওঁক চাব মই আপোন আপোনাৰ পৰাই ল'ম বুলি কৈছে তেওঁৱে মানে। ত এতিয়া এতিয়া খেতিখিনি মানে যোনটো মানে বস্তুখিনি মানে তেওঁ সৰু সৰু হৈ আছে ডাঙৰ হোৱা নাই যোনটো বদি ভেণ্ডি বিলাক। যেতিয়া ডাঙৰ হ'ব মানে তেওঁককে পুৰা মানে দি দিম আও ছাপ্লাই কৰি দিম আৰু আধা আধি ঘৰত খাব থম। সেনেকে ত্ৰিছটা মানে মানে আৰু হেৰি কৰিম।
উম মোৰো সেনকুৱাই হ'ব বুলি ভাবিছো আৰু।
দিয়া পাছে হ'ব ন মই এপিনে মানে ক'ৰবাত যাব লগীয়া আছে।
অ কণ্টেক্ট কৰিবা যদি হেৰি হাঁহনি আৰু ছাগলী কিবা লাগে যদি তোমাক
উম হ'ব দিয়া কণ্টেক্ট কৰিম।
অ ঠিক আছে দিয়া।